হেল্লৌ! হেল্লৌ!
হেল্লৌ! একো নাই কোৱা।
অঁ, কিহে বনাইছ?
ভাত বনাইছো, বডি আলুৰ ভাজিছো, অমলেট কৰিছো, দালি বনাইছো। সেয়াই।
অঁ, অ এ। আমাৰ ঘৰত বাদাম অলপ আছিলে।
অঁ।
বাদাম খিনি অলপ উ, পাঁচ বেগ মান দি পেলাই খেতিটো কৰোগে নেকি?
কেনেকে কৰিব লাগিব নাজানো নহয়।
কেনেকে কৰিব লাগিব, মানে কেনেকে কৰিব লাগিব, সেইখিনি মই শিকাই দিম। এতিয়া বাদাম খেতি কৰিবলৈ মানুহ আছেনে নাই? মানে মাটি আছেনে নাই?
আমাৰ মাটি অলপ আছে।
বাম মাাটতি নে?
অঁ। বাম মাটিত হ'ব নাই।
মাম মাটিতহে হ'ব এ দ মাটিত নহয় নহয়, পানী হোৱা মাটিত।
অ বাম মাটি অলপ আছে কিন্তু। কেনেকে কৰিব লাগিব কি কৰিব লাগিব নাজানো নহয়, এতিয়া মোক সেইখিনি শিকাই দিব লাগিব তেতিয়া। তেতিয়াহে পাৰিম কৰিবলৈ।
এ, তহঁতৰ এ, সেইটো নদী জেগাই নহয় জানো, এনেকা নদী বালিচুহিয়া মাটিত বাদাম। তেতিয়াদম অত্যাধিক হয় আৰু, খৰচ কম লাভ বেছি, গমাইছো নাই।
অঁ, অ। কি কৰিব লাগিব?
কাম খিনি আছে, কাম খিনি কি, কি কৰিব লাগে, কেনেকে কৰিব লাগে মা। সেই, কেনেকে প্ৰস্তুত কৰিব লাগে, বা কি কৰিব লাগে সেইখিনি মই শিকাই দিম।
অঁ।
বাদাম খেতিটো দুটা, ঋতুত কৰিব পাৰি, খৰালি ঋতু। খৰালি কালত আৰু এইটো তোৰ বাৰিষা হোৱা আগে, আগে যোনটো। সেইটো সময়ত কৰিব পাৰি মানে মে', জুন মাহত। অক্টোবৰ, নৱেম্বৰ মাহত এনেকুৱা খাক কৰিব পাৰি।
অঁ। কেনেকে কৰিব লাগিব? হালটো বোৱাবই লাগিব!
হাল বাব লাগিব মাটি খিনিৰ পানী জমা হব নালাগিব, বতাহ চলাচল কৰিব পৰাকে। চাৰি, পাঁচ বাৰ ভালদৰে হাল বাই মাটি খিনি, মিহি কৰিব লাগিব বালিচুহিয়া মাটিত। সেইটো কাৰণে ভাল মানে সোনকালে মাটিটো মিহি হৈ যায় ন।
অঁ।
অঁ, মাতিছো যেতিয়া হাল বোৱা হয়, তেতিয়া একদম ধুনীয়াকে সাৰ জাবৰ কিবা, কিবি দি। গোটেই মাটিখিনি যদি পোৱা পক্ষত জ্বলাই দিব লাগে। এতিয়া এই গোটেই জাবৰটো সাৰটো বহি যায় ন, সেইটো কৰিব। নোৱাৰিলেও বা মাটি। খিনিত পুৰা জাবৰ জোথৰ দি সাৰ সাৰুৱা কৰিব লাগে মানে। অঁ, বাদাম খেতি ৰাসায়নিক সাৰ। কে বেছিকে জৈৱিক সাৰ, দিলেহে ভাল হয়।
অঁ।
ভাল পাওঁতে, যদি প্ৰতি বিঘাতে যদি দহ বাৰ কুইণ্টেল কে গোবৰ সাৰ বা পচন সাৰ যদি মাটিত ছটিয়াই দিয়া হয়।
অঁ।
তেতিয়া হালাতো বাদাম মই কৈছো নহয়
বাডামটো মানে কি গছটোৰ ওপৰত হয় গুটিটো মাটিৰ তলত হয়, হয় নাই।
মাটি তলত হয় অ, মাত
অঁ, আলু নিচিনাহে হয়।
আলুৰ নিচিনাকে হয়, মাটি চপাই দিব লাগে মাট উম, বাদামৰ খোলাটো টান হবলৈ আৰু গুটিবোৰ মানে অ পুষ্ট হবলৈ, দম ধুনীয়াকে মাটিত জীপ চাম সাৰ এটা আছে।
অ।
সেইটো আনি পেলাই ধুনীয়াকে একদম পুৰা দি দিব লাগে গোটেই মাটিখিনিতে ছটিয়াই দিব লাগে সাৰ মাৰি দিব লাগে।
অ।
এ এবিঘাত কমেও পঁচিশ ত্ৰিশ কেজি। পঁচিশ ত্ৰিশ কেজি মান পাৰিলেই হ'ব দে নেলাগে।
অঁ।
দীপচাম দিলে মানে বাদাম বোৰ ফোপোলা নহয় গম পাইচ নাই।
অ।
মই যোৱাবাৰ এই এজন এজনৰ পৰা দেখিছিলো মানে মা টিত জীপ চাপ মাৰি দিছে মাটি খিনি খান্দোতেনে বাদাম বোৰ এনেকুৱা মানে ধুনীয়া ওলাইছে নহয়।
উম। সেইটো কিমান দিন মানৰ কাৰণে ৰাখিব পাৰি।
তিনিমাহ তিনিমাহত হৈ যায় ধুনীয়াকে তিনিমাহ।
ৰব ৰব, ৰ'ব ৰব অ।
এইটো মানে বাদামটো যেতিয়া বাদাম আলুৰ নিচিনা ধৰ আলুটো যেতিয়া খান্দি পেলানি এ ধৰ এমাহ মান ৰা শিকিব পাৰিয়ে তাতকৈ মানে হেৰি কৰিলে মানে বেয়া হৈ যায় তেনেকে মানে কিমান দিন ৰাখিব পাৰি ষ্ট্ৰকত।
অনা আছেতো একদম একদম চৰকাৰী স্বীকৃতিপ্ৰাপ্ত দোকানৰ পৰাহে অনা হৈছে।
অ।
একদম পৰা ভাল মানে উন্নত মাতৰ বিজ সেইটো একদম প্ৰত্যটো। বাদামেই গজিব মানে এজোপা বাদামো নগজাকে নাথাকে। আও বাদামটো। বাদামটো পাৰিলে খোলাটোৱে ওৱাই ৰুব লাগে আৰু যদি নোৱাৰে খোলাই চুলাই ভেকু ৰাখক। ঔষধত কেপ্তান বাট। তেনেকুৱা ধৰণৰ কিবা ধুপাই পেলাই শুকুৱাই। ৰুই দিব লাগে তেতিয়া একদম বেমাৰ আজাৰ নালাগে আও। বুজিলে সোনকালে পুলিবোৰ হয় মানে খাই শাৰীকে ৰু ব লাগে চাৰি পাঁচ ইঞ্চি আঁতৰে আঁটৰে এটা এটা তেনেকে দি পেলাই।
তাৰ পিছত আ প্ৰথম গুটিটো দিয়াৰ পাছত হেৰি হব লাগে গজালি ওলাবলৈ দিব লাগিব হয় নাই।
অ তাৰপিছত লাহে লাহে কচু ডাঙৰ হৈ আহিব আলু নিনেকে মাটি চপাই দিব লাগে আৰু
অ ভেটি বান্ধি দিব লাগিব।
তাহ পঞ্চল্লিশ দিনৰ পিছত গোটেইখিনি একদম একবাৰ পুৰা ভৰ্তি কৰি পানী দি দিব লাগে তেতিয়া সোনকালে বাঢ়ি যাব মানে মাটিটো কোমল হৈ যাব ন।
তাৰ পাছত এ তাৰ পাছত আলু গছৰ নিচিনাকে গছবিলাক মৰি যায় নেকি?
তেনেকেই হয়গে এ সেইটোতো সময় আছে ন বিশ পঁচিশ দিনৰ পিছত আকৌ বন গুচাব লাগিব আকৌ চল্লিশ পঞ্চল্লিশ দিনৰ বা পঞ্চাশ দিনৰ ভিতৰত বনবোৰ গুচাই থাকিব লাগিব নহ'লে বাদাম গোটেই সেইবোৰ সাৰবোৰ খাই পেলাব ন আৰু ফুলবোৰ হালধীয়া হ'লেই মানে ফুলিবলে লবই আৰু গছবোৰ হালধীয়া ফুলিবলৈ ল'ব। তাৰ, তাৰপিছত আৰু মাটিত বেছিকে কোৰ মাৰিব নালাগে, তাৰ আগতেই কোৰ মাৰিব লাগিব, আলু নিচিনাকে মানে ভেটিটো উঠাই দিলেহে বাদামটো খাই মেলি পেলাই ধুনীয়াকে হৈ যাবগে। আৰু মাটি তললে সোমাই যায় ন, আলু নিচিনাকে।
উম।
মহাকাতকৈ বৰ্ষাকালত মানে এতিয়া কৰিলে ভাল আৰু, বৰষুণৰ পানী পায় ন নিজেই কিবা মটৰ লগাই কিবা লগাই দিব নালাগে আৰু, পানী জমা হ'লে উলিয়াই দিব লাগে, হ'লেও অলপ দিব লাগে।
অহ।
এই ফুলা সময়ত আৰু বাদাম মানে অলপ দাঙৰ হোৱা সময়ত বাদাম যেতিয়া লাগিবলৈ লাগিব তেতিয়া তেতিয়া মানে মাটিটো একদম বেছি খৰাং হৈ গ'লেও বেয়া আকৌ, তেতিয়া ধুনীয়াকে পানী দি পেলাই ৰাখিব লাগিব। অলপ মাটিটো কোমল হওঁতে পানী পাতলকে পানী
হেল্ল' হেল্ল' হেল্ল'।